হেল্ল'?
হেল্ল'? অ'! শুনিছানে?
হেল্ল'? অ'!
অ অ শুনিছো মই। তুমি শুনিছা নাই?
মই তোমান
স্পিকা টো চাইডে নেটৱৰ্ক নাই নেকি? তাৰো
অ এতিয়া শুনিছানে?
অ শুনা নাই ভালকে।
অ ছাউণ্ডটো দেখোন বহাই থোৱা আছ- চাউণ্ডটো বহাই থোৱা আছে। ওচৰতে লৈ আছো। উচ, এতিয়া শুনিছ নাই?
অ এতিয়া মাতা।
অ কোৱা?
কি নেটৱৰ্কৰ প্ৰব্লেম দিছিলে নেকি?
অ এই মাজে মাজে দিয়ে। উম।
আজিকালি জিঅ' চিম বিলাকে বহুত ডিষ্টাব দিব লৈছে এয়াৰটেল কৰি লবা।
তাকেহে মই ডিষ্টাব পাইছো মই এইটো আনলিমিটেড ডাটা ভৰালোহ দেখোন। মাজে মাজে দেখোন নেটৱৰ্কেই নেপায়।
অ।
উম তাকে।
মই ভাবি আছো এইবাৰ ঘৰলৈ গ'লে এয়াৰটেল কৰিহে আনো নেকি। কিনক আজিকালি এয়াৰটেলৰ বৰ দাম নহয় ৰিচাৰ্জৰ।
আকৌ একেদিনাই ইনকামিঙো শেষ হৈ যায় যে।
অ সেইটোৱে টো এয়াৰটেলৰ। সেইকাৰণে খুলিবও মন নাযায়।
জিয়েটো ভাল পাওঁ।
অ কিন্তু ক আজিকালি ইমান ডিষ্টাব দিয়ে নেৰ্টক। আৰু চব জেগাতে জানা নেটৱৰ্ক নাপায়। আমাৰতো এতিয়া হোষ্টেলত জিঅ একদম নোপোৱা হৈছে। মই সেইকাৰণে এবাৰ জি চিমটো ৰিচাৰ্জ ভৰোৱা নাই। তাৰ নেটৱৰ্ক নাপাওঁ যেতিয়া সেইটোনো ৰিচাৰ্জ কৰি মই কি লাভ আছে হয় নাই কোৱাচোন। এইবাৰ সেইকাৰণে মোৰ হাতৰ ভিয়াই এটা আছিলে। মই সেই তাতে ৰিচাৰ্জ ভাৰাইছো।
অ হয়ে।
হ।
ইমান।
হেল্ল' অ ভাত খালো। তোমালোকে খালা?
খালো খাই এয়া বিচনালে আহিছো আৰু
কিহেৰে খালা তোমালোকে?
তোমাৰ নেটৱৰ্কৰ আকৌ প্ৰব্লেম দিছে সবলা।
শুনিছা নাই এতিয়া? হেল্ল' হেল্ল' শুনিছা নে?